হেল্ল' হেল্ল' শুনিছা
উম উম শুনিছো
কি কৰিছা
মই ভাত খাই আছো তুমি
ম মইয়ো এনেই আছো
অ
উম
উম
ভাল ভাল ভাল
উম উম
উম হা আমাৰ ইমান দিগদাৰ কৰি থাকে নহয় এইকত স্পীড ব্ৰেকাৰ কেইটা দি দিছে।
অ
গোটেই ঘৰ হিলাই থাকে চাউণ্ডটো শব্দটো শব্দৰে তোমাৰ তাৰ উপৰিঞ্চি গোটেই আমাৰ ঘৰটো
হিলাই দিয়ে
অ একদম লৰি যায় পুৰা একদম ঘত ঘত ঘত কে অ এতিয়া মানে এনেকুৱা হৈ হৈছে ক লাহে লাহে ঘৰৰ গোটেই বেৰবিলাক ফাটিবলৈ আৰম্ভ হৈছে গে।
অ গাড়ীৰ হেৰিঅ পা
উম তোমাৰ ডাঙ ইমান ডাঙৰ ডাঙৰ গাড়ী বিলাকে যদি ষোল্ল চকীয়া ওঠৰ চকিয়া বিছ চকিয়া এনেকুৱা গাড়ী বিলাকে যদি ব্ৰেকেই নামাৰে
উম
গোটেই একদম হিলি প্ৰায় হৈ যায় পুৰণা ঘৰটোতো আমাৰ আগৰ স্ত্ৰী জোটা যোট আঁতৰতে আছিলে
অ
তাতে পুৰণা ঘৰটো ফাটি গ'ল গৈটেই এতিয়া নতুন ঘৰটো বনোৱা পিছপাই এই স্পিড ব্ৰেকাৰটো দিলে এতিয়া গোটেই নতুন ঘৰটো ফাটি গ'ল এইটোতো ঘৰৰ সন্মুখতে হৈ গ'ল
অ
বৰ দিগদাৰ বুইছা এইবাব পা
সেইটোৱে
আৰু তেওঁলোকৰ এতিয়া ভাত চাত কি হব
ভাত চাত বনাব
অ মা মা উঠিলে জানো
উহো
আজি সোনকালে উঠিছে
অ
কেই তাত উঠিলে
এ তোমাৰ চাৰে আঠতা মানতে উঠিলে
অঁ ঔষধ ৰেগুলাৰলি খাই আছে সদায়
খাই আছে খাই আছে নহ'বা আকৌ দিগদাৰ আছে নহয়
অ
পইছা থকা মানুহ
এটোৱে
উম
অ সেইকাৰণে চাগে ৰাতিপুৱা উঠিব লগা হয় ন
অ
পেচা ঔষধ খাবলৈ কাৰণে
তাকে বতৰটো বেয়া হলে দিগদাৰ হৈ যে গৰম হলে
অ
ঘপককে প্ৰেচাৰ উঠি আহে গৰমত
অ
কলেষ্ট্ৰল কলেষ্ট্ৰল হাই হৈ যায় বি পি হাই হৈ যায়
অ
উম তাকে এইটো বৰ বেয়া বেমাৰ দেই
সেইটোৱে তোমালোকৰ মাৰ কিমান থাকেনো
উ ওপৰত টুৱেণ্টি হবলৈ তলত নাইনটি
তলত কিমান ওপৰত কিমান
টুৱেন্টি টো ওৱান টুৱেন্টি হ'ব লাগিছিল
ওৱান টুৱেণ্টিটো নৰ্মেলটো
জানো তেতিয়াহলে মই পাহৰিলো মানে
আৰু তলত নাইটি টো সেইটো অকণমানহে বেছি আছে ওৱান টুৱেণ্টি টো একেবাৰে নৰ্মেল
আমাৰ ভণ্টীয়ে ভালকে জানিব ভণ্টীয়েহে চচ লৈ যায়
উম
নবা ডাঙৰ দাদাই জানিব সি লৈ যায়
ওৱান ফিফটি মান হ'ব পাৰে চাগে
হ'ব হ'ব তেওঁৰো মাজতে বহুত হাই হৈ গৈছিল নাকেদি তেজ গুচি গৈছিলে
অ এই কথাটো মই গমেই নাপাওঁ
হু
হা
অ বুলি কৈছো
কেতিয়া কথা
সেইটো তোমাৰ কিমান দিন হল অঁ দুহেজাৰ বিশ মানৰ কথা
অ অ দিন দিন হ'ল এতিয়া মই নতুন নতুনকে চিনি পাইছো আৰু তোমাক।
উম। সেইকাৰণে।
উম।
হুম।
কিন্তু তোমালোকৰ মা আগতে ল প্ৰেছাৰ নাছিলে জানো?
ল' প্ৰেছাৰ আছিল অ। তোমাৰ মাজতে তাৰমানে কল মাৰ মাথা ঘোৰাই থাকে। দুৰ্বল দুৰ্বল লাগি থাকে আমি ভাবো প্ৰেচাৰটো কম আছে নেকি সেইকাৰণে তেনেকুৱা হৈ আছে।
মাথা ঘূৰাই জানা?
অ আমিতো নাজানো তাৰাপা আমি কি কৰিলো পেছা জোখাইছিলো হবলা ল দেখুৱাইছিলে।
অঁ।
তাৰপা কলডিল আৰু পাৰ মাংস খুৱাই দিলো
অঁ।
ৰাতিৰে তোমাৰ নাকে দি তেজ গুচি গ হাই প্ৰেছাৰ মাৰি দিলে সেই একেবাৰতে। তেতিয় পৰা তোমাৰ হাই প্ৰেছাৰ হাই প্ৰেছাৰ থাকিলে ল লে নাহিলে আও।
অ।
আমাৰ এনেই আগতে ল' প্ৰেছাৰ হৈছিলে।
হাইটকে ল' প্ৰেছাৰ থাকিলে ভাল জানা?
উম।
আমাৰ আগৰ ঘৰৰ
উম।
মা দেউতা চবৰে লো প্ৰেছাৰ।
উম।
মানুহে কয় কিছো ল সচাকে শকত মানুহ আৰু লগতে অ মাহতেওতো মাছ মাংস ধেই খাই ন।
উম।
তেনেকুৱা মানুহৰ সচাকে হাই প্ৰেছাৰ হয়। কিন্তু আমাৰ মা দেউতাৰ দুইটাৰ ল প্ৰেছাৰ, জানো পাই কিয়?
কিয় নো?
উম। আৰু যে এইটো হাই প্ৰেছাৰটো যে
উম।
সেইটো অলপ ধনী মানুহৰ বেমাৰী, জানা নাই?
ধনী মানুহৰ বেমাৰী।
অ আমাৰ পূজাহঁতৰ তেনেকোৱাই, আনকি আমাৰ এতিয়া যোনখিনি মানে কাৰণ থাকে ন কাৰণ বিলাক ত যে থাকে ডাইৰেক্ট তাতো মানে লিখা থাকে ত মানে এ ধন ৰিচ পিপলৰ তাত মানে বেছিকে দেখা যায় বুলি।
উম।
তাই আহ, যোনবিলাক ধনী মানুহ থাকে। সেইবিলাকে খোৱা-বোৱা বেছিকে খাই ন সেইবিলাকৰ কাৰণে।
উম, উম।
আৰু ডায়বেটিছ, এইটো এটা ব্লাড প্ৰেছাৰে। অ' এইকেইটা বেছি ভাগ ধনী মানুহৰ হয়।
তাৰমানে তোমালোককতো মতলবটো বুজাই, কেনেকে কিহৰ কাৰণে হয়।
তাৰমানে যোনখিনি ধনী মানুহ ন'।
উম।
তেওঁলোকে বেছিকে খোৱা হয়। যোনবিলাক মানে মাংস মাছ, সেইবিলাকে এনি টাইম খাই থাকে। তেওঁলোকেতো শুদা ভাত নাখায়েই, সেইকাৰণে।
তাৰমানে মাংস-মাছ বেছি খালে হাই প্ৰেছাৰ হোৱা চাঞ্চটো বেছি থাকে।
অ', যদি বেছিকে খোৱা-বোৱা কৰে।
উম, উম। তাকে।
আৰু ধন আৰু তাৰ লগতে তাৰমানে অকল মাংস-মাছ বেছি খালে হয় বুলি নহয় হা, যদি তুমি এক্সেৰ তাৰমানে তুমি কাম বিলাক কৰি থাকা,
অ'।
তেতিয়া নহয় হা?
অ'।
আমাৰ যোনবিলাক আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ মানুহক আমিতো আমিও খাও খোৱা হয় নে? আমিও তেওঁলোকৰ নিচিনাই খোৱা হয়, কিন্তু মানে লগতে আমিতো কামো কৰি থাকোঁ আমাৰ নিজৰ। সদায় কামখিনি, কিন্তু ধনী মানুহ যোনখিনি থাকে, তেওঁলোকেতো নিজৰ কামখিনি নিজেও নকৰে। নিজৰ কামখিনি কৰিবলে কাম কৰা মানুহে ৰাখিব, সেইটোৱে। সেইকাৰণে হয়, মেইনকে সেত'ৰ ডেইলি লাইফটো বহুত বেছি এফেক্ট কৰে, সেইকাৰণে সে
অঁ, অঁ।
সেইকাৰণে কয় সেই
অ', মই আকৌ ভাবো সিহঁতে টেনচন-চেনচন বেছিকে লয়। ষ্ট্ৰেছ-ষ্ট্ৰেছ বেছি ল'লে অ'।
তেতিয়াও হয়, কিন্তু মেইনকে এইটোও এটা কাৰণ। আৰু আৰু এটা কাৰণ আছে অ'। অ' অকল মাছ-মাংস বুলি নহয় মানে? এই যোনটো তুমি মাছ-মাংস চব খাই-মেলি বহি তুমি একো কাম নকৰাকে থাকিলে।
গম পাইছোঁ অ'।
আৰু এটা কাৰণ বুলি কৈছিলে যে?
হা
আৰু কি কাৰণ
অ আৰু এটা কাৰণ হৈছে জেনেটিক। তাৰ মানে তোমাৰ যদি আগতে ককা আইতাৰ নহবা খুড়া খুড়ী কাৰবাৰ আছিলে তেতিয়া তোমাৰ হোৱা চান্স থাকে।
হ পা
দুইটাই ডায়বেটিছটো আৰু হাইপাৰ টেনচনটো।
অঁ
তুমিও চাই থাকিবা আক দেই খোৱা বোৱা যত্ন লবা, মাক মাৰ আকৌ ব্লাড প্ৰেছাৰ বেছি নহয়।
উম
তোমাৰো হৈ যাব পাৰে।
তাকে
মাক অলপ এতিয়া নু কিনু এনে অলপ এক্সাৰচাইজ কৰিব দিব পাৰা তেতিয়া অলপ ষ্টেবল হৈ থাকে।
তেনেকে মানে এটা জোখত ৰাখি থব পাৰি ন।
অঁ
উম উম হ'ব ৰবাচোন দেই।
অঁ হ'ব।